হেল্ল',
অ', কি কৰি আছ
এইয়া আছো এনেই এই পথাৰৰ ফালে ওলাই আহিছিলো ক
অ', ময় এই পথাৰ ফালেকে আহি আছিলো বাকী ফোন চোন এটা যে নকৰা হলি মইও কৰিছো উপ, উপায় নাপায় বোলো ইয়ানো কিনো হ'লনো
উ ধা মানে হেৰি তোৰ সময় পোৱা নাই তাতে তোৰ এই প ট্ৰেক্টৰ লাগি আছে যে হাল বাই আছো। এতিয়া সেই টেক্টৰৰ ওচৰলৈকে আহি আছো আৰু।
অ', ঠিকে আছে, ঠিকে আছে, বাকী ট্ৰেক্টৰ কিমান মান চলে তহঁতৰ মই এই গৰু গুৰিলে আহিছো মানে মথাউৰিলে আহিছো মানে গৰু মাথাউৰি দি থ আছে সেইটো লৰাবলে আহিছো
অ', চলে ট্ৰেক্টৰ টোৰ ট্ৰেক্টৰতো দিনে পঁচিশ ত্ৰিশ বিঘা যায়গে আৰু ধুনীয়াকে
অ', অ', ঠিকে আছে ঠিকে আছে চলি থাকিব লাগে মোটামুটি মানে খৰচ ওলাই থাকে ন'।
তাকে ভাবি আছো আৰু এখন ট্ৰেক্টৰ উলিয়াও নেকি
অ', অ',।
মানে এতিয়া এখন ড্ৰাইভাৰে চলাই আছে মই মানে কঁকালৰ বিষটো ট্ৰেক্টৰ চলাব নোৱাৰোঁ ইমান
ঠিকে আছে বাকী ঘৰত ভাল নহয়
উম উম ভালে
অ', অ', বাকী ভাত হা ভালে ভালে, ভাত পানী কিহে খালি?
ভাত তোৰ এই হে ভাত খাই অহা নাই আজি ৰুটি খাই আহিছো পথাৰলৈ ৰুটি দালি বনাইছিলে ভ ভালেই খামগে তই খালি নেকি?
অ', মই খালো বাৰু।
কিহে খালি তই
মই তোৰ এই মাটিমাহৰ খাৰ দিয়া বনাইছিলে তাৰপা ৰঙালাও ভাজি মানে মটৰ দি পেলাই চয়াবিন দি পেলাই যে বনাই যে সেইটো বনাইছিলে তাৰপা আকৌ আম ঘৰতে আছিলে আমৰ আচাৰ বনাই থৈছিলে সেয়া লৈ পেলাই আৰু বিহজলকীয়া এডোখৰো লৈ ললো খাই দিলো আ তেনেকে।
ধুনীয়া ধুনীয়া ধুনীয়া বাকী, পথাৰ চথাৰ নামিছ নে কি?
নাই, নাই আমাৰ নমা নাই মানে আমাৰ কঠিয়াৰ পৰা অকমান দেৰি হৈছে এইবাৰ সৰু সৰু হৈ আছে যে কঠীয়াতো সেইকাৰণে মানে ৰুব হোৱা নাই বাৰু মানে এচাহ এচাহ বাই থৈছে আৰু। গোটেই হেৰি মাটিটো আমাৰ তো বৰা চকুৱা তাৰপা আকৌ আইজোং তাৰপা আকৌ বাহাদুৰ তাৰপা আকৌ বাচমতী বুলি এটা যে ওলাইছে এতিয়া
অ', অ', ঠিকে আছে ঠিকে আছে ধুনীয়া ঘৰতে কৰ নে খেতি নে আধি খেতি কৰ'।
আমাৰ ঘৰত আছে ঘৰৰ মানে বেছি নহয় তিন বিঘা মান হ'ব সেয়া কৰিলো তাৰপৰা তোৰ আকৌ আধি খেতি প্ৰতি এবিঘা মান কৰো মানে খুৰা এজনৰ আছিলে আমাকে দি দিলে কৰিবলৈ। উম, বাকী তহতৰ কঠিয়া কি কি পাৰিলি অ টেক্টৰ, টেক্টৰ উ, তহতৰ কঠিয়া কিহে কি কি পাৰিলি
আমাৰ এ শালি বৰা জহা ৰঞ্জিত তোৰ তেনেকে পাৰিলো আৰু চেনী চাম্পা
অ'- অ' ঠিকেই আছে- ঠিকে আছে, উম- উম।
পানী হৈছে নেকি সেইফালে
পানী হৈছে বাৰু হেৰি মানে বৰষুণ দিছিলেতো কালি সেইটো কাৰণে পানী হৈছিলে বাকী যোৰ চ উম মাগুৰ মাছ এনেকে গৰৈ মাছ মিলাই দেৰ কেজি মান এক কেজি মান হ'ব
অ' ধুনীয়া কাঠ মাছ মানে ন অকল। আমাৰ এইফালে এবোৰ মাছ পাবলে নাই আৰু মানে পানীটো হয় বহুত। কিন্তু মাছ নাই। এ মাছ চাছ পালে সৰহকে লৈ আহিবিচোন।
অ অ লৈ যাম বাৰু দে গলে মই
আমাৰ এইফালেটো পুৰা অ'।
বাকী এইটো গৰমৰ বতৰত তই হেৰি এনেকে গৰমৰ ফল খাইছ নাই এনেকে কঠাল আম
উম, খাইছো অ' আম আছে ঘৰতে। কঠাল এজোপা আছিলে ভাগি থাকি এতিয়া আৰু এজোপা আছে খাবলে অকমান বেয়া কঁঠালজোপা।
অ' বেয়া কি হ'লেও এটা মান লৈ আহিবিচোন মানে। খাবলৈ বেয়া হলেও গুটি খাবলৈকে হ'ব আমাৰ এইফালে মানে কঠাল নাই অ ভাল লাগে তো এইবিলাক চালিত দি পেলাই খাই পেলাইও বহুত ভাল লাগে আৰু পুৰি পেলাই পিটিকা কৰি খাই চাবিচোন কি ধুনীয়া লাগে
ধুনীয়া লাগে খাই
উম- উম বাকী দুপৰীয়া ভাতটো কিহে বনাইছে তহতৰ।
দুপৰীয়া এই তোৰ জিকা ভাজি। তাৰপিছত শুকান মাছৰ পিটিকা অ' এনেকে খাৰলি আছে নেকি ঘৰতে।
অ'-অ' ঠিকে আছে থিকে, অ'-অ'। অ'- অ' ঠিকে আছে ঠিকে- আছে বাকী খাৰলিটো
খাৰলি খাওঁ, আমাই বনাব নাজানে, তোৰ এই দোকানত কিনি অনা মানে মানুহে বেচিবলে অহা মানুহৰ পৰা কিনি লয় আৰু।
অ'- অ' ঠিকে আছে- ঠিকে আছে মই বাৰু খাৰলিটো খাই ইমান এটা ভালেই নাপাওঁ বাৰু মানে ডিঙিৰ পৰা পেটত লে নোযোৱাই হয় খাৰলিটো খালে উম
বাকী আমি ফুৰিবলৈ যোৱা প্লেনটো কি ভাবিলি তহঁতি।
স ফুৰিবলৈ যোৱাটো যে আমাৰ পাহাৰৰ চাইডে যোৱা কথা আছিলে পাহাৰৰ চাইডে মানে যাবলে নহ'ব কিবা হুলস্থুলী দিয়া পৰিৱেশ এটা হৈ আছে তাত মানে ট্ৰাইবেল মানুহতটো বেছি যে সেইকাৰণে মানে তাত কিবা কিবি থুটা মোজা লাগি আছে সিহঁতৰ মাজতে বাকি আমাৰ অসমীয়া মানুহ এনেকে সোমাব মানে নিদিয়ে। সেইকাৰণে এইটো হৈ আছে মানে
অ'- অ', তেতিয়া আমি সত্ৰ নগৰীলেকে যাওঁ বৈ।
অ' যাব পাৰিব মাজুলী মানে মই মাজুলী যোৱা কথাটো ক'ম বুলি ভাবিছিলো মানে মাজুল গৈ পিনি আমি শিৱ চা শিৱসাগৰ গুচি যাম, শিৱসাগৰ পা আমি গুৱাহাটী গুচি যাম, মাজুলীত মানে ধুনিয়াকে তোৰ মুখা চুখা এইবিলক সত্ৰ চত্ৰ চাই পেলাই।
অ' তাতটোতো দক্ষিণপাট সত্ৰ কমলাবাৰী সত্ৰ সত্ৰ তাৰপিছত তোৰ গৰমৰ সত্ৰ
আউনি আটি।
অ'নিদি সত্ৰ। চামুগৰি খন মানে চামুগৰি সত্ৰ খন তোৰ মুখা শিল বাবে বিখ্যাত আৰু।
উম,
তাতোতো অকল মুখা বুলিয়ে নহয় ধৰ্মীয় তোৰ ভাওনাত ব্যৱহাৰ কৰাই টো তোৰ কাপোৰ
এ এইবিলাক মানে তোৰ ড্ৰেছ পোছাক মানে তোৰ এইবিলাক বহুত খিনি তাত মানে বহুত হেৰিত মানে হেৰি কৰে আগৰ দিনত পুৰনা
উম।
উম, তেনেকুৱা টাইপত হেৰি বাকী আমি মুখা চুখা আমি তাতে শিকি আহিবও পাৰিম মানে বনোৱা মেলাতো।
উম, ফ্ৰিজ পাৰিম আৰু তোৰ সেইটো শালমৰা সত্ৰখন তোৰ মাটিৰ বাচনৰ কাৰণে বিখ্যাত।
উম, তাকে তোৰ আউনীআটি উম, মানে তোৰ মাজুলীলৈ যদি যাও
হোম
উম, তেতিয়া মানে তোৰ থকা মেলা খোৱা মেলাতো টেনশ্যন ল'ব নালাগে। মানে আমাৰ খুৰা ঘৰ আছেতো তাতে আমি তাতে ধুনীয়াকে থাকি মেলিাই পেলাই তাৰ পৰা আকৌ শিৱসাগৰৰত ঘুচি যাব পাৰিম।
অ অ সংস্কৃতিৰ ৰাজধানী বুলি ক'লে আও তোৰ মাজুলী পৰে।
অ', অ', উম-উম অসমীয়া সংস্কৃতিৰ ৰাজধানী।
ৰাজধানী মাজুলী অ'
বাৰু হেৰি ঠিকেই আছে। উম, আমি তাৰ পৰা শিৱসাগৰ গুচি গৰু আমাৰ হেৰি আছিলে আঠটা আছিলে। বাকী চেউৰি এজনী আজি মানে মামাহঁত আহিছিলে। মামাহ তাহাঁত ঘৰলৈ লৈ গ'ল।
অ' অ' গাখীৰ আছেনে ঘৰত বাও
আছে, আছে গাখীৰ আছে। সিয়তি গাই মানে দুজনী আছে মোৰ।
দৈ গাখীৰ বনাও নে নাই।
কি বাবু পাই ভাত।
অ, অ'।
অ, অ, হ'ব বাৰু মই যাওঁতে লৈ যাম বাৰু।
অ, অ' দাদা ফাৰ্মত পোৱালি ভঁৰালে নে কি এতিয়া।
উম ভৰালো, ভৰালো।
থৈবা।
আমাৰ বাৰশ ষোল্লটা মানে আজি বেজী দিবলে অহাৰ কথা আছিল, মানুহকেইটা অহা নাই এতিয়ালৈকে তাকে। চুপাৰ ভাইজাৰলে ফোন মাৰি আছো।
অ' অ' পোৱালি ঠিকেই আছেনে।
বাকী বিশটামান গ'ল বাৰু দেই আজিও আকৌ এটা গ'ল লেম এটা আছিলে সেইটো গুচি গ'ল আজি।
অ' অ' যাবই আৰু উপায় নাই। বতৰো এয়া আহে আমাৰ ভৰাই থোৱা আছে অ' আজিতো দহ দিন হ'ল আমাৰ বেজি মাৰিলে বাও
অ, তেতিয়া পৰহিলে ভেকচিন আছে ন'।
অ বাৰু নম্বৰ দিনা ভেকচিন আছে।
অ' ঠিকে আছে ঠিকে আছে পোৱালি এতিয়া ভালে আছে নহয়।
পোন্ধৰটামান মৰিলে।
অ' অ'।
বাকীতো প্ৰব্লেম দিয়া নাই আৰু।
অ' অ কিমান দামান মৰিলে। অ ঠিকে আছে ঠিকে আছে ভালকে যত্ন চত্ন লবি আৰু
তাকে লৈ আহে তোৰ ট্ৰেক্টৰৰ তাৰপিছত তোৰ ব্ৰইলাৰ ফাৰ্ম খনৰ পৰাতো চলি আছো ন'।
বাকী তহতৰ ঘৰত গৰু আছে নে নাই
গৰু আছে অ'। গৰুৰ আমাৰ নটা আছে।
অ', এই তহঁতৰ ঘৰত যে আছিলে এনেকে জাৰ্চি গাই যে দমুৰা পোৱালিটো সেইটো আছে নে নাই।
আছে - আছে সেইটো আছে। এইটো চব মানুহে আহে আহি পেলাইতো লাগে লাগে কৈ থাকে আমি দিয়াহে নাই মানে
অ, নিদিবি - নিদিবি ইয়াক দেখিবলৈকে ধুনীয়া লাগে পোৱালিটোক অকন।
উম।
উম বাকী তহঁতৰ ফালে এনেকে মাথাউৰি চাথউৰি আছে নে নাই?
মাথাউৰি আছে অ', এই আমাৰ ওচৰতে দৌৰপান নদী বুলি কয়। এই মাথাউৰি আছে অ'।
অ', অ', তহঁতক তহঁতৰ ও পাৰে নদীখন আহিছিলে নহয় কিবা হ'ল নেকি?
নাই নাই আমাৰ এইফালে ইমানটা। দিগদাৰ নকৰিলে বেলেগ এটা চাইডে গুচি গল মানে।
তাৰমান বাৰী চাৰী এইবিলাক চুক মান প্ৰায়ভাগ খিনি গুচিয়ে গ'ল তেনেহলে বহুতখিনি অসুবিধা হ'লতেন গাৱত ন।
অ'।
উম উম নাহিলে ভালেই হ'ল বাৰু বাকী তহঁতৰ গাৱ -গাৱৰ মানুহ খিনি লগ হৈ পেলাই বাসটো পুতি দিব পাৰা মাথাউৰিত। এইতা মানে মাটিটো ক্ষয় নাই এইবিলাক অ, মানে উ, অ', মানে তেনেকে ভাঙি পেলাই গুচি আহে ন'।
উম আমি শিৱসাগৰো যাব পাৰোচোন।
অ', শিৱসাগৰত মই যোৱা কথা কৈছিলো ন' সেইয়া এতিয়া অলপ আগত অ', শিৱসাগৰানে এনেকে ৰংঘৰ, কাৰেংঘৰ এইবিলাক চাই পিনি
হেই শিৱদ'লৰ ওচৰতো শিৱদ'ল তাৰপিছত বিশ শিৱদৌল, দেৱীদৌল।
অ', শিৱসাগৰত তহঁতৰ শিৱসাগৰত তহঁতৰ বৰ্ত্তা নে খুৰা ঘৰ নাই জানো?
খুৰা নহয় আমাৰ মাহীহঁতৰ ঘৰ আছে গে।
অ, তেতিয়া হলেও আমাৰ শিৱসাগৰত ইমান এটা সু - সুবিধা নহব আকৌ ন।
অসুবিধা নাই থকা -মেলা একো টেনচনে নাই।
অ- অ খোৱা মেলাটো টো আমি মানে এদিনহে থাকিব লাগে শিৱসাগৰ। বাকী গুৱাহাটী গলেহে ৰুম এটা ল'ব লাগিব আৰু গম পাইছোঁ
গুৱাহাটীত ৰুম নিব লাগিব অ'।
উম উম।
দাদা এজন আছে বাৰু গুৱাহাটীত কিন্তু হেৰি তাৰ ৰুমটো। সৰু আমিতো পাঁচ ছজন যাম নহয় থকা মেলা অকণমান অসুবিধাই হ'ব আৰু।
অ', সেইকাৰণে ৰুম এটাকে লৈ ল'ম আৰু ডাঙৰ, মানে গুৱাহাটীত আমাৰ তিনদিন চাৰিদিন মান থাকিবই লাগিব।
অ'।
উম, ধুনীয়াকে চাই চিতি আহিব লাগিব চিৰিয়াখানা যাম চিৰিয়াখানাতো টো এদিন গুচ সি ও যাব যাওঁ বুলি ক'লে
সি ও যাব শিৱসাগৰতো শিৱদ'ল তাৰপিছত ৰংঘৰ, তলাতল ঘৰ, কাৰেং কাৰেং ঘৰ, নামদাং শিলৰ সাঁকো, চৰাইদেউ মৈদাম এইবোৰ বহুত আছে নহয়।
অ- অ।
বু
তাকে এতিয়া মানে আমি ঘৰৰ পৰা দূৰৰ পৰা আমি দশ দুদিন মানৰ কাৰণে ওলাই যাব লাগিব ন দহ দিন মান লাগিব।
উম লাগিব।
উম, বাকী ঘৰত ভালনে?
উম ভালে ভালে তহঁতৰ।
ভাল, ভাল, বাকী, ভাত পানী?
ভাত পানী, মই এই পথাৰৰ ওচৰত ট্ৰেক্টৰৰ ওচৰত পাইছোহি আৰু। তোৰ, ইয়ালৈ মানে ভাত লৈ আহিছো। আহ।
উম, ঠিকে আছে, ঠিক আছে। বাকী ড্ৰাইভাৰটো ভাল নহয়, তহঁতৰ চ' ট্ৰেক্টৰ চলোৱাত। আহ শুনচোন ময়ও ট্ৰেক্টৰ এখন লম বুলি ভাবিছিলো। শুনিছ নাই, ময়ো ট্ৰেক্টৰ এখন লওঁ বুলি ভাবিছিলো, হেই তোৰ তেনেকে চিনাকি। কি ডিলাৰছে কোনোবানোবা ভাল আছে মানে।
আছে, আছে, ধেৰ আছে। তই ল'ব পাৰিবিটো?
অ', কোনখন ট্ৰেক্টৰ এনেই ভাল হব বাৰু। ত' মই যদি লওঁ বুলি ভাবো মানে, ফ'ৰ বাই ফ'ৰ কবি হা মানে।
ফ'ৰ বাই ফৰ তই হেৰিৰ লয়। লৈ, এতিয়া যদি ল'বলে মন আছে চব কামৰ কাৰণে পাৱাৰ টে'কো আছে ফ'ৰ বাই ফ'ৰ।
অ'।
সেইখন মানে, তোৰ অইনটো নহয়। মাইলেজ তেলৰ ধুনীয়া দি, আৰু মানে । খন গধুৰ নহয় যে, এইটো হাল চাল বাৱনে নফচে মানে পটকে।
অ, অ, তেতিয়া মই মানে মই।
মোৰ ট্ৰেক্টৰ লৈ গ'লো, লৈ গৈ ফচিলে। তোৰ, আমাৰ ঘৰৰ ফোনটোতে আৰু। অকমানি নদী এখন আছিলে, তাতে সোমাই। গৈ দিনৰ এটাৰ পৰা ৰাতি।
অহ, কেনেকে উলিয়ালিব মানে এইবিলাক বাহ। চাহ কিবা কিবি, ডেক্তৰ চেক্তৰ টানিছিল নেকি।
নাই বাহ দিলো প্ৰথমতে, বাহ তোৰ এক ঘন্টামান বাহ দি যুঁজিলো কিন্তু নোলালে। তাৰপিছত, তোৰ আকৌ এখন আহিলে ট্ৰেক্টৰ সেইখনেও নোলালে। তাৰপিছত, আকৌ এখন মাত ছিলো সেইখনো নোৱাৰিলে তাৰ পিছত লাষ্টত আৰু এখন মানে টোটেল তিনিখন টেক্টৰে টানৰ পিছতহে ওলাইছেগে। আৰু বহুত সোমাই গ'ল মানে।
অ ঠিকেই আছে। ঠিকে আছে, বাকী ভালে কোশলে ওলাই আহিলেই নহয় আৰু উ, উম। উম।
বাকী গৰম কেনেকুৱা পৰিছে, এতিয়া সেইফালে?
এ গৰম মানে বহুতেই। চিমৰি দিয়া, বেলেগ বেলেগ ৰাস্তাৰ কাষত থকা। কিছুমানৰ মানে, নিজৰ মাটিত থকা গছ বিলাক কাটি